হেল্ল' হেল্ল' এয়া এয়া ভালে ভালে
আহ আছো দিয়ক বহুত দিন কথা বতৰা নাই
তাকেহে কথা বতৰা সেয়া হোৱাই নাই এইকেইটা দিন তাৰপাছত আকৌ এই ক'লে মোক কৈছে তুমি পাৰিবা মই বোলো মা পাতিলোঁ নহয় কৈছে হ'লেও পাৰিবা বোলে এনেকৈ বুলি ক'লে যে তাৰপিছত মই বোলো দিয়া তেনেহ'লে কালি লৈ বোলে- কিবা এনেকৈ আৰু কৰিছা আৰু হেৰি হ'ব মই বোলো আজি শো এতিয়া ঢেৰ দেৰি হ'ল ত কৈছে নাই নাই একো নহয় পাৰিবা এতিয়া একো এনেকৈ বুলি ক'লে যে মই বোলো
অ'
হ'ব তেনেহ'লে কৈ দিওঁ যদি এনেকৈ আছে তেনেকৈ বাকী ভাত পানী হ'ল ন
ভাত হ'ল ভাত পানী খোৱা আজি সন্ধিয়াতে খালো যে ৰুটি খালো তাৰপিছত উম নাই খোৱা আৰু খোৱা নাই জানাই ন মই কৈছিলো নেকি। কি সন্ধিয়াতে খাই দিওঁ অ' অ' এতিয়া ভাল বাৰু বহুতৰ ভাল ভাল পাইছে তোমাকৰ এই হেৰি খিনি ভাল এ কিবা এইবিলাক। কি ভাওনা চাওনা শেষ হ'ল ন।
ভাওনা আমাৰ হেৰি হৈ আছিলে তাৰপিছত দুদিন হ'ল তোমাৰ দুদিন। ভালেই হ'ল বাৰু ভাওনা দুদিনে ভালেই লাগিলে কাৰণ বৰষুণো দিলে ইমান বেছ। গৰমো নহ'লে সেইটো কাৰণে বাৰু। উম কালি কিন্তু বহুত ছুটি মানে ভাওনাখন বেছি দীঘলীয়া নহয় পৰহি। আ তোমাৰ মানে ভালে হৈছিলে পৰহি অকন দীঘলে আছিলে পৰহি দুটা বাজিলে ভাওনা। চা আহোতে তাপা আহি শুই। শুতে কওতেতো মানে আকৌ ধৰ আহি কৰি মোখ হাত। ধুই কৰি শুওঁ মানে ধৰক বিচনালৈ সেই দুটা দহ পোন্ধৰ এনেকুৱা হৈ গ'লগৈ আৰু। তাৰপিছত আকৌ কালি যেনিবা কালি দেৰিকে আৰম্ভ হৈছে এ। ঘাৰটা চাৰে দহটামানত আৰম্ভ হৈছে যোৱা কালিখন ভাওনা। তাৰ পিছত সেই বাৰতালৈ ভাঙিয়ে গলগৈ আধা মানুহ ভাওনা চাবলৈ আ। হিছিলেহে। তাপিছত ভাওনা ভাওনা ইফালে শেষেই হ'ল নহয়।
অ' অহ।
ভাওনা শেষেই হৈ থাকিলে তা।
মানুহ ভাবা নাছিলে ইমান সোনকালে হ'ব বুলি।
হ'ব বুলি অ, সেইটো। আৰু গৰমত মানুহে আজিকালি বহুত দেৰিলৈকে নুহুয়ে ন। ভাত পানী খাই থাকে ধৰ হেৰি। কৈ থাকে হেটো কাৰণে মানে পুতুকতে নহয় শেষে হৈ গ'ল আৰু। ভাওনা তেনেকুৱা মানে। এছি নাথাকিলে মানে বেছি সময় লৈ।
অ হয় কিন্তু টোপনি ক্ষতি হৈছে চাগে পুৰা।
টোপনি খতি হৈছে মানে এইকেইটা দিনতো হোৱাই নাই এতিয়া। কাইলৈ বাৰু দেওবাৰ কিন্তু কাইলৈ দেওবাৰ। হ'লেও মানেটো বহুত দেৰিলৈ শুই থাকিব নোৱাৰি ন ওচৰ চুবুৰীয়া মা। ওচৰ চুবুৰীয়া মানুহ আহিলে আহি যায় বেয়া লাগে ন তেনেকে শুই থাকিবলৈ। সেইটোৱে এতিয়া ধৰক মানে কি হয়। মানে অকলশৰীয়া ঘৰ হ'লে পাৰি। আমাৰ ইয়াত মানে কি হয়। ওচৰতে মানে লেপা থেপা মানুহ ঘৰবিলাক ওচৰা ওচৰি যে।
অঁ।
শুই থাকিলে মানে ঠিকিয়াই থাকিব অ শুলে নেকি উঠাই নাই নেকি উঠাই নাই ন। কি তেনেকা তেনেকে ভাল নালাগে।
ভাল নালাগে ভাল নালাগে নিজৰ প্ৰাইভেচি এটা লাগে ন।
হেইটোৱেটো - হেইটোৱেটো। মানুহ ধৰ মানে এনেকে ধৰ মানে হেৰি হ'লে ভাল আৰু এতিয়া মানে আমাৰ ইয়াত তেনেকুৱা হে। টো সুবিধা নাই যে সেইটো কাৰণে ভাল নহয় তিয়া। এতিয়া মানে ওচৰ চুবুৰীয়া মানুহে সুধিব অ উঠাই নাই নেকি অ মোক উঠাই নাই নেকি আজি। শুইয়ে আছে নেকি তেনেকুৱা মানে তেনেকে শুই থাকিলে আকৌ মানুহে সু মানে গো। টেই মানুহে জানা নিচিনা এতিয়া মানে কি হয় অ। কলশৰীয়া মানে অকণমান ভিতৰুৱা এনেকে হৈ থাকিলে মানে শুই উঠিছেই নে শুইছেই নে কি কৰিছে। ছে মানে গম। একো মানে গম নাপাওঁ আৰু তেনেকুৱা মানে, সেইটো হ'লে ভাল।
অঁ অঁ।
বাকী খোৱা-বোৱা কিহেদি খালে আজি?
এই আজি ৰুটি তাৰ পিছত নমলেত তেনেকে কৰিয়ে খালো। বাকী কি বনালে কি?
আমা' আমাৰ বাৰু আজি মাংস আনিলে, মাংসহে বনালো মই।
অ' মাংস
মাংস, লোকেল মুৰ্গী আনিছিলে লোকেল মুৰ্গী আৰু জোল বনালো আৰু ভাত আৰু বেলেগ একো নাই বনোৱা, দালি দালি নাই বনোৱা এইবিলাক।
এই গৰমত বনাবও মন নাযায় খাবও মন নাযায় ন?
সেইটোৱে আৰু এলাহ লাগে আৰু লোকেল মুৰ্গীটোতো হেয়া জোল হ'লেও হুই যায়
উম উম।
আৰু ধৰা ইমান বেছি হেৰি খাব নালাগে সেইটো কাৰণে - তেনেকেইে খাই থৈ দিলো আৰু।
আৰু মচলা-চচলাবোৰ যে খাবই নালাগে ন?
বেছি খোৱাটো হোলে, আমাৰ ইয়াৰ এজন মানে মানুহৰ হেৰি হৈছে উম' কালি এই ভাওনাৰ দিনাখন প্ৰাই, মানে মানুহ এজন হেৰি হৈছে- লেট্ৰিন হ'ল, লেট্ৰিন, বমি এনেকে পেটৰ অসুখ হয়টো লাষ্টত মানে ভালেই হোৱা নাই ভালেই হোৱা নাই। তাৰপিছত এতিয়া, আজিতো ভৰ্তি কৰিছে হস্পিটেল চিভিলত ভৰ্তি কৰিছে মানে।
অ অ
মানে বেছি হৈছে ন, সেইটো কাৰণে।
অঁ' অঁ অঁ অঁ।
গৰম খুব পৰিছে যে সেই
গৰম পৰিছে সেইটোৱে-সেইটোৱে, মানুহে গৰমতেই বেমাৰ হয় ন?
সেইটোৱেইটো, ইমান বেছি জ্বৰ, চৰ্দি মানে আৰু মানে এইবিলাক পেটৰ অসুখবিলাক বেছি হৈ গৈছে সেইকাৰণে জ্বলা-মছলা
কিদিন নামঘৰ-চামঘৰ লাগি থাকা পুৰা গৰম সোমাই গৈছে।
সেইটোৱেতো নামঘৰত গৰম, নামঘৰত কিন্তু প্ৰথম দিনাখন খিচিৰি খোৱালে বাৰু দুপৰীয়া, খিচিৰিটো বাৰু গৰমেই কিন্তু পিছৰ দিনাখন আকৌ হেৰি খুৱালে- চিৰা, দৈ, গুড় এনেকে খোৱালে, দৈ মানে পিছৰ দিনাখনে জলপানটো ভালেই হৈছিলে দৈ
উম উম। অঁ অঁ, এই খিচিৰিটোয়ে অপকাৰ কৰিলে নেকি?
সি আৰু নে, নামঘৰৰ বস্তু কিন্তু বহুতে খাইছে অ উপকাৰ কৰা নাই কিন্তু
কিন্তু আকৌ গৰম যে খিচিৰিটো গৰম নহয় জানো? পেটত গৰমটোৱে পৰিছে, উম'।
কিন্তু মানে মানুহজনক কিহৰ কাৰণে এফেক্ট কৰিলে মানে মানুহজনে মানে দিনে ৰাতিয়ে নিজৰ ঘৰত এনি টাইম ৰ'দ-বতাহ মানে ৰ'দতে বনচনবিলাক উঠাই থাকে! ইমান ৰ'দত মানুহে বনচনবিলাক উঠাই কৰি থাকে। নালাগে।
অ'অ' নালাগে -নালাগে যি কাম কৰিব লাগে যে ৰাতিুৱ পোৱা ৰ'দ নোলোৱা আগতেই কৰিব লাগে, ৰ'দ ওলোৱা পিছত বন্ধইে কৰি দিব লাগে।
কৰিব দিব লাগে আৰু নহ'লে এদিনেই কৰিব লাগে, দেওবাৰ এটা দিনত বা শনিবাৰ কিবা এটা বাৰত চাই লৈ পেলাই কৰি দিব লাগে, বাকী বাৰকেইটাত এসপ্তাহ নকৰিলেও কথা নাই, মানুহজনে মানে এনেকুৱা মানে একে সদায় কৰিয়েই থাকিব একেটা কামত সেই ৰ'দতে মানে সাজিয়ে থাকিব, কৰিৰিয়ে থাকিব। তেনেকুৱা ধৰণৰ কৰে যে, সেইটো কাৰণে চাগৈ গৰম সোমালে গৰম সোমাই তাতে নামঘৰত ধৰ নাম গোৱা আছিলে মানে সিংহাকন স্থাপন কৰা দিনাখন খিচিৰি খোৱালে সেই গৰমতে গৈ খিচিৰি খাই দিলে সেইটো কাৰণে চাগৈ অপকাৰ কৰিলে আৰু বোলে মানুহজনে কোৱা শুনিছোঁ হেৰি আপোনাৰ কঠাল খাইছিলে, কঠ
অ' আচ্ছা- আচ্ছা এনেই গৰম।
সেইটোৱেই, চব কেইটা মানে গৰম বস্তু খাই দিলে ন, খিচিৰিটোও গৰম, কঁঠালটোও গৰম। কঁঠালটো বহুত বেছি গৰমটো। সেইটোৱেই। সেইটো কাৰণে মানে মানুহজনৰ মানে সহ্য নহ'লে যে আৰু অলপ বয়সো হৈছে সত্তৰ বছৰমান হৈছে। এয়া আৰু ইমান ধৰ ডেকা মানুহো নহয়, সত্তৰ বছৰমান বয়স হৈছে। সেইটো কাৰণে লাষ্টত মানে তেনেকুৱাই হ'লগৈ গৈ পেম্পাছ পিন্ধাই থৈ দিছে আৰু মানে। ৰখিবই নোৱাৰে, তেনেকুৱা মানে উপায় নাই। সেই তেনেকুৱা মানে, সেইটো কাৰণে দিগদাৰি অলপ মানে এই গৰম দিনকেইটা অশান্তিয়ে আৰু।
উম উম, উম উম। অ' এইটোয় বা মথম মানে বেমাৰৰ অন্ত নাই, কত আৰু আজিকালি কেতিয়া মানে, বয়স লৈও একো হেৰি নাই ন?
সেইটোৱেই, আজিকালি বয়সৰ কথা নাই।
এটা বস্তু চাব গ'লে কঁঠালতটো আকৌ গৰমতে ওলাই চাবচোন, ঠাণ্ডা দিনতো নোলাই। কিবা এটা- এটা হেৰি এটা আছে চাগে।
সেইটোৱেই গৰমতে ওলায় আৰু মানে কি হয় এতিয়া গৰমত মানে গৰম বস্তুৱে আকৌ কঁঠালটো কিহৰ কাৰণে গৰমতহে ওলাই ময়ো নাজানো বাৰিষাহে ওলায় এতিয়া গৰম যিহেতু। গৰমতে ওলাই দেখোন আকৌ।
অঁ।
আৰু মানে কি হয় এতিয়া সেইবিলাক মানে বয়স অনুযায়ী অলপ সেইবিলাক বস্তু অকণ কম খাব লাগে মানে কঁঠালটো অলপ হজম হোৱাত টো অকণ হেৰি কৰে দিগদাৰী কৰে, মানে পতকতে হজম
কি হয় জানে কিন্তু যাৰ বেমাৰ ধৰক যোন বেমাৰী ক'লে আকৌ বেয়া পায় নহয়।
অঁ সেইটোৱেই।
অ' ক মানে আৰু খিং- খিঙীয়া হয় যে বেয়া পায়।
বেয়া পায়।
আমাৰ দেউতাকে। এতিয়া যদি আমি যদি কয় এইটো নাখাওঁ, সেইটো অঁ মই চাকৰি কৰা অৱস্থাত মই চব- খাইছিলো, এতিয়া খাব নোৱাৰা হ'লো সেইটো দেখুৱা।
সেইটোৱেই, এতিয়া মানে ক'লেও বেয়া পায় মানে। খং মানে আৰু খাবলৈ নি দি- তাৰে যে খাবলৈ বিচাৰিলে মানে নিদিলে মানে খং আৰু মানে- কিয় নিদিয়ে মোক মানে খাবলৈতো তেনেকুৱা ধৰণৰ আৰু।
উম, উম।
খাবই মানে তেনেকুৱা।
সেইটোয়ে বেমাৰৰ কাৰণেহে নিদিয়া হয় হয়নে আৰু চাবাচোন মানুহেক- খাইহে মৰে, নাখাই নমৰে।
নমৰে সচা কথা এইটো। সেইটোৱে মানুহে কয় নহয় খাই জাগি শুবা, বাচি- খাবা। তে তাৰ পৰিণাম পিছত- পাবা। এনেকুৱা এটা মানে পানী হেৰি আছেই নহয়। সেই সেইবিলাক মানে মিছা কথা নহয় আচলতে। আচলতে সেইবিলাক মানে সঁচা কথাই। কাৰণ- এই মানুহে এনেই নকয়টো বাচি খাবলৈ মানে মানুহৰ নি মানে যোনটো বস্তু য'ত- খাব লাগে, সেইটোৱে খাব লাগে।
উম।
আৰু মানে কি হ'ল বয়স- অনুযায়ী মানে বস্তু কিছুমান খাব নালাগে বুলি ক'লেও বুজি নাপায় যে- সেইটো মানে খাই দিয়ে। যিজ তিজ বস্তু খাই দিয়ে তেনেকুৱা হয়। - চবেই তেনেকুৱা আৰু বয়স হৈ আহিলে চবেই তেনেকুৱাই।
চবেই হয়, হ'লেও অলপ বুজি- পাব লাগে ন, ঘৰৰ মানুহকেইটাক যদি বুজি নাপায় কোনো বেয়াটো নিবিচাৰে নহয়।
সেইটোৱেইতো।
কিয় তেনেকুৱা নাজানো আৰু মানে বুঢ়া হৈ আহিলে তেনেকুৱা হৈ আহে। বাকী এনেই কলৈকো চাগৈ যোৱাৰ কৰা হোৱা নাই চাগৈ ঘৰতে আছে বন্ধ?
যোৱা নাই বতৰ মানে বতৰ- বতৰ বুলি নহয়, গা বেয়া আছিলে যে ত' অঁহ। তাৰপিছত এই পোন্ধৰ তাৰিখে বিয়াখন আছে নিজৰ মানুহৰে। তো বিয়া খন খাইহে চাগে মানে- হেৰি কৰা হ'ব কবালৈ ফুৰিব যাম নেকি।
সেইটোয়ে, সেইটোয়ে। বিয়াতটো বিয়া
বিয়া মানে সেই ডাঙৰ বিয়া নহয় তুলনি বিয়া আছিলে। গোল কে- কেতেবাই ছোৱালীজনী কিন্তু পৰীক্ষা আছিলে একৌ ব্ৰত আছিলে। তাৰপিছত- গোটেইবিলাক ব্ৰত চত শেষ কৰি- পৰীক্ষা চৰীক্ষা দিয়াই তাৰপিছত-
সেইটোৱেই, মানে কি এতিয়া-
কিছুমানে-
সেইটোৱে, সেইটোৱে, মানে কি বিয়া বুলি ক'লে অন্য কথা নহয় একে কাপোৰ কানি পিন্ধি যোৱাটোৱে অশান্তি। আকৌ বিয়াত আকৌ- বিয়াত আকৌ যিজ তিজ বস্তুও পিন্ধি যাব নোৱি নহয় একেবাৰে সাজি-কাচি এক সোপা- পিন্ধি যাব লাগিব ডিঙি মণি মুকুতা কাপোৰ কাপোৰ কানি এইবিলাক একে ধেৰ পিন্ধি যাব লাগে যায় সেইটো কাৰণে বিয়া বুলি ক'লে মানে ভয়েই সেইদিনাখন আমাৰো আছিলে। আমি নগলোৱেই পিছে বৰ বিয়া মানে তুলনি বিয়াই আছে আছিলে সেইজনীও এই ওচৰ ওচৰতে আছিলে তাৰপৰা আমাৰ চাবলৈ মন নগ'লে আৰু নগ'লেও আমি দুজনীয়ে বোলো এই নাযাওঁ আৰু আমাৰ ঘৰত মাতিছিলে এই গৰমৰ কাৰণেই নগ'লোঁ ইমান গৰম বেছি তাৰপাছত আৰু কাপোৰ কাপোৰ কানি পিন্ধি যাবলৈ মন নাই নাযাওঁ দে থৈ দেই আৰু বোলো আজি আৰু সেইটোৱেতো আৰু মানে ভাত খোৱালে দিনৰ ভাগতে দুপৰীয়াই যাব লাগে সন্ধিয়ালৈ থাক থাকিব নোৱাৰি এনেই ভাত নোখালে ধৰ দেৰিকৈ যাব পাৰি কিন্তু ভাতে খুৱাই ভাত খোৱালে আৰু দুপৰীয়া সময়ত যাবলৈ অশান্তি লাগে সেইটো কাৰণে নগলোৱে আমি তেনেকেই থাকি গ'ল আৰু বিয়াখন তেনেকেই ইমান বাৰু নিজৰ নহয়
অ উম